হেল্ল' অ' কি কইছা?
এয়া টি ভি চাই আছোঁ।
অ'। টিভিত কি চাই আছা? মোৰ ছো ঘতে।
অ' টিভি এ চিয়েল এখন চাই আছিলো মই।
অঁ চিয়েল চাই আছিলা।
উম।
অঁ।
ভাড়া ঘৰখ এ-বে হেই বেহাবাই আ
বত হে হেৰি লাগে নহয় ন। ধেমালি কৰি থাকে বে। হাৰ বাৰী। চাইও ভাল লাগে আকৌ।
উম' মোহনৰ। সেই টো তাত লাগে।
ভাল লাগে।
উম' তাকে চাই আছিলো। ভাত বনোৱা নাই।
উম' কিয়?
ভাত ভাত কেইটামান আছে এইকেইটা পানী দি থওঁ নেকি বোলো। তাকে তাকে খাম আওঁ।
অ' ৰাতি আও পানী দিয়া ভাত খালে আকৌ ঠাণ্ডা বহে যে।
অ' নবহে একো ঠাণ্ডা ইমান গৰম।
অ'
ইমান গৰমত ঠাণ্ডা নবহে আহ।
অ' বহুত গৰম আজি ন।
উম'
উম' বাহিৰত পাত এটাও লৰা নাই ইমান গৰম।
উম'।
উ
গৰম দি আছে।
গৰমটো আও এতিয়াৰ পৰা আৰম্ভ হব আৰু দিয়া। আগষ্ট ছেপ্তেম্বৰলৈ পোৰা লাইটৰ বিল বিলাকো বহুত আহিব এতিয়া হয়।
উম'।
লাইটৰ বিল আহিছে নে বহুত?
লাইটৰ বিল আহিছে এই কেইদিন বেছ তিয়া
বেছিকে আহিছে ন? উম' এতিয়া ফেন লগোৱা যাব ফ্ৰিজটো লাগি থাকে লাগিব হয়। এতিয়া লাইটৰ বিল বিলাক আহিবই আৰু বহুত বহুত এইকেইটা মহে লাইটৰ বিল বহুত আহে ন
অ এটো কাম আহ এতিয়া মে, জুন, জুুলাই, আগষ্ট
ছেপ্তেম্বৰলৈকে থাকিব উম ছেপ্তেম্বৰলৈকে থাকিব অক্টোবৰ পৰা পূজা ত পৰাৰাাহে অকণ অকণ ঠাণ্ডাতো পৰে আৰু এ এইবাৰ ইমান ঠাণ্ডা নপৰিলেই ন
উম
এইবাৰ ইমান ঠাণ্ডাতো নপৰিলেই চোন তেনেকে ইমান হিহিয়া ঠাণ্ডা বা জুই পোৱা ঠাণ্ডা টো নায়ে আজিকালি হয়
দেহলে নাই স
নায়েই ৰাতিচোন লেব ল'লে ইমান গৰম লাগে আকৌ লেবখন আঁতৰাই দিবহে মন যায়
উম, উম'।
ন
উম উ গৰম এইবাৰ আগত নিচিনা আগতে দুখন মিখন
অ সেনেকে ল'ব লাগে তেতিয়াাহে আৰু যে ম বৰষুণ হয়য় যে ইমান ঠাণ্ডা পৰি থাকে হনেে এইবাৰ কিন্তু অকণো তেনেকুৱা নাথাকে থাকিলে আৰু মানে চুৱেটাৰো পিন্ধিব লগাাই নহল মানে ৰাতিও চুৱেটাৰ পিন্ধিব লগিব নহ'ল ক'ৰবাত ফুৰিব গ'লেহে চুৱেটাৰ পিন্ধিব লগা হৈছে এ আমি যে শ্বিলং গৈছিলো যে আমি যে শ্বিলং গৈছিলো যে গোটেই কেইজনী হয় এয়া বাইকতে যে সেই তেতিয়াহে- যি ঠাণ্ডাটো অনুভৱ- হৈছে তাতহে। তাত সিতিয়া সি হিয়া ঠাণ্ডা আছে। চিলে গম পাইছানে? এনে যিটো ঠাণ্ডা ইয়াত হয়, তাত মানে বহুত ঠাণ্ডা লাগিছিলে ৰাতি টি থাকোতে মানে।
অহ
ত ইয়াত নাপালোৱে মানে। আমাৰ অসমত নায়ে ইমান।
আমি যাওঁতে ঠাণ্ডা নাই। আমাক আমি যাওঁ ত ইমান গৰমে
তোমালোকে জুলাই আগষ্ট এনেকুৱা মানতে গৈছিলা নেকি ন?
অহ, তেনেকুৱাকে গৈছিলোঁ নেকি, আমি যাওঁতে অকনমান ঠাণ্ডা নাই। কিন্তু, তাৰ মানুহ স'বাই সোৱেটাৰ পিন্ধে আছে।
সিহঁতৰ ঠাণ্ডা লাগে।
ইমানেই নানিলো নহয় বোলো গৰম কাপোৰ নানিলো নহয়, আমাৰো ঠাণ্ডা লাগ গে নিকি
মানে কি হৈ ছোৱা, আমি এতিয়া ফুৰিব গৈছোঁ, হয়, গাড়ীত গৈছোঁ আমি অ'ত নামিছোঁ, ত'ত নামিছোঁ, আমি ইমান এটা ঠাণ্ডাটো অনুভৱ নকৰোঁ। সিহঁতে এনি টাইম তাতেই থাকে, তাৰ ঠাণ্ডাটোতে থাকে ন। ত' সিহঁতে ঠাণ্ডাটো অনুভৱ কৰে। সেয়াই তোমালোকে যোৱাৰ পিছত কিয়জানো আমি জুলাই মাহত নে আগষ্টত যোৱা নাছিলোঁ জানো প্ৰথম? তেতিয়াতো ইমান গৰম, তাত বাইকত যোৱাৰ পিছতো গৰম। ঠাণ্ডা লাগাই নাই। ৰেইনকোটটো পিন্ধি থাকোঁতে বৰষুণ পৰিছে কাৰণে ৰেইনকটটো পিন্ধ থাকোতে ঠাণ্ডাটো মৰি গৈছ ছে কিন্তু, আমি যে আকৌ নৱেম্বৰ মানত গৈছিলোঁ হয়? তেতিয়া কিন্তু আকৌ হেৰি আছে।। আছিলে, ঠাণ্ডা আছিলে তাত। তেতিয়া আকৌ চুৱেটাৰ দৰকাৰ হৈছে।। সেয়া আমাক কাৰণ বাইকত গৈছোঁ যেতিয়া হয়। চুৱেটাৰ লাগিবয়ে সেই তেনেকুৱা দিনতহে তাত।। ঠাণ্ডাটো পাবা জুলাই আগষ্ট এনেুৱ এনেকুৱা দিনত গ'লে মানে ঠাণ্ডাটো নো পোৱাই ইমান নাপায় গৰমটোৱে থাকে।
তাৰ মানুহ বিলাকে আহে, কাপোৰ পিন্ধি আছে চুৱেটাৰ টুৱেটাৰ। আমি ভাবিছো আ বহুত।। ঠাণ্ডা চাগৈ সিহঁতে চুৱেটাৰ পিন্ধি আছে আমিতো নিয়া নাই চুৱেটাৰ। তাৰপিছত আৰু। ভাবিছো নানিলে বহুত ঠাণ্ডা লাগি আমি সেই হেৰিত জুৰিকেইটা আছে।। তাত নামিছো গৈ। এ ত চ না ঠাণ্ডা নাই আমাক।।
আৰু যে হেৰিও নহয় আকৌ। আকৌ তোমাৰ চা হেৰী বৰষুণো দি থাকে। তে হেনেকুৱা দিনত হয় নে নহয়। বৰষুণতো অ সেই চাতিহে দৰকাৰ হয় তাত হয়নে? চাতি এটা লাগে মানে বৰ বৰষুণ টো এনি টাইম তাত থাকেই।
অ চাতিত লৈ লৈ গৈছে নহয়।
অ লাগে। তুমি চেৰাপুঞ্জী গৈছা যে হয় চেৰাপুঞ্জিত বৰষুণতো থাকে। কেই। বেছিভাগেই বৰষুণ থাকে। তোমালোকে কি কি চালা তেতিয়া যাওঁতে?
আমি চেৰাপুঞ্জী সেয়া হেৰি। কেইটা চালো জুৰি কেইটা ডাঙৰ স জুৰিটো চালো।। তাৰপিছত।। উম। তাৰপিছত আকৌ। ভাত খাম চ
পাচালা অৰু কি চালা
তাৰ পিছত সে জুইয়ে কেইটামান
আমি যে আমি যে আগত যে গৈছিলোঁ যে মহাককা থকা দিনতে যে ন? তেতিয়া কিন্তু বহুত ঠাণ্ডা নাছি নাছিলে বাৰু তাত
যা তাত ঠাণ্ডা দিলে
তেতিয়া ঠাণ্ডাটো বেছি আছিলে হয়নে নহয়?
উম এতিয়া ইমান ঠাণ্ডা নাই তেতিয়া মহাদেৱ তলত হিটাৰ লগাই থৈ দিয়ে কয়লা জ্বলা পেলাই ঠাণ্ডা পাম বুলি কয়লা দি থৈ দিয়ে।
অ' সেইটোৱে।
উম আকৌ গৰম পানী দিহে গা ধোওঁ হে
অহ হ সেইটোয়ে সেইটো ঠাণ্ডা মানে নাইকিয়া হল ন তেতিয়া আমি দেখোন ওলাই। যাব নোৱাৰোঁ ইমান ঠাণ্ডা লাগে চুৱেটাৰ পিন্ধি থাকে আৰু পানী যে চুবই নোৱাৰি শিল হৈ থাকে ন। পানী বিলাক থৈ দিলে যে ৰাতিপুৱালৈ একদম বৰফ হৈ সি সিয়ীয়া ঠাণ্ডা আৰু আৰু তেতিয়া মানে আৰু মেঘ। মেঘ বিলাক যে ওচৰই দিয়ে যায় হয়নে নহয়। এয়া আমি যে চ'ত। চতৰ ওপৰত বহি থাকোঁ যে বহি থাকিলে মেঘবিলাক ওপৰে দিয়ে যায় হয়। কিন্তু এতিয়া সেইটোত। ঠাণ্ডা নাইকিয়া হ'ল ন শ্বিলঙতো। এই টাৱাঙত গ'লে। চাগৈ সেইটো ঠাণ্ডা হব গম পাইছা। যি বৰফৰ জেগা হয় এইবাৰ যদি বাহতে যদি যদি জুলাইত যদি যাওঁ বুলি কয় যদি কেনেবাকে মানে দাৰ্জিলিং বা এনেকে যদি ফুৰিব যোৱা নহয় টাৱাঙতে যামগৈ দিয়া।
উম।
তাতো ঠাণ্ডাই জেগা কাৰণ গৰম জেগাত যোৱাত। এ গৰম দিনত ঠাণ্ডা জেগাতে যাব লাগে।
অ' ঠাণ্ডা জেগাতহে যাব লাগে।
বৰফ হৈ থকা জেগা খনে ভাল লাগিব গৈ পেলাই। কিন্তু হেয়া গৰম কাপোৰ বহুত লৈ যাব লাগিব গম পাইছা। গৰম কাপোৰ মানে বহুত খিনি কিনিব লগা হব আমাৰ তুমিও তেতিয়া কিছুমান। কিনি ল'বা হয়।
উম। আছে গৰম কাপোৰ।
পেণ্টটো লাগিব নহয় তোমাক।
অ' পেন হে লাগিব, ‌ এনেই চুৱেটাৰ টোৱেটাৰ
এইটো যে গৰম যে আমি যে। পিন্ধো যে। জীন্চৰ লগত, সেইটো পিন্ধি ললে তেতিয়া ঠাণ্ডাত। টো মানে অকনো হেৰি অনুভৱ নকৰা আৰু। ধুনীয়া হৈ একে পিন্ধি বলে। এহ কোমলো হয় কাপোৰটো বহুত। ধুনীয়া আগৰ খিনি অলপ। পুলিচ ঠাণ্ডা নালাগে আৰু তোমাক।
উম
হে
সে পিনে এনে চুৱেটাৰ টুৱেটাৰ আছেই এসোপা।
সেইবিলাক থাকেই যিহেতু চুৱেটাৰ কিনাই যায় প্ৰত্যেক বছৰে ন।
উম
কিন্তু সেয়া হেৰি চেৰি লৈ ল'ব পাৰিবা মানে কি আৰু কাপোৰ চাপোৰ বহুত। কিনি নিব লাগিব ঠাণ্ডা জেগাত যাবলৈ হ'লে গৰম। ঠাণ্ডা কাপোৰো লৈ যাব লাগিব হয়। আকৌ যদি দুদিন বাট। তিনদিন থকা যায় দুই তিনিদিনৰ কাপোৰো ল'ব লাগিব হয়নে। সেইখিনি চব মিলাই পেলে ল
খোৱা খোৱা হে লেপ তুলি সোপা তাতে দিবই নেকি।
হোটেলবিলাকতে দিব। হোতেলবিলাকত মই এনেই সেইদিনাখন। ফেচবুকতে এটা হেৰি পেজ চাই আছিলোঁ নহয়। তাতে মানে কৈছে আৰু নহয় ইয়াৰ পৰা যদি আমি ধৰি লওক হৈছে শ্লীপাৰত যাওঁ ন? শ্লিপাৰ গ'লে চাইড তিনিশ মানহে ল'ব চাৰে তিনিশ দি আমি ধৰি লওক ধুনীয়া শিলিগুৰি পালোঁগৈ। শিলিগুৰি পা কৈছে যদি যদি মানে হেৰিলৈ যাওঁ মানে দাৰ্জিলিঙলৈ যাওঁ সেই তেতিয়া মানে বাছত হলে দেৰশ কিন্তু যেই কাৰ বিলাক থাকিব ন তাত সেইবিলাকত যদি যাওঁ মানে আহ সমানে ল'ব মানে এজনৰ। তাৰপিছত তাত ৰুম বিলাক এহেজাৰ পোন্ধৰশ এনেকুৱা আৰু তাৰপা গপ পাই ধৰি লও এ এখন গাড়ী ভাড়া কৰি লৈ পেলাই যদি আমি ধৰি লওক পাঁচ ছয়জনমান যাওঁ ন একেলগে গৈ পেলাই ধ এখন গাড়ী ঠিক কৰি কি কি জেগা চাম সিহঁতে কৈয়ে দিব নহয়। তেতিয়া বুক কৰি ল'লেই হ'ল দুদিন মানৰ কাৰণে বুক কৰি পেলাই তেতিয়া আকৌ তিনি চাৰি দিনৰ হৈ যাব আমি আহিও যাব শুব পাৰিম ধুনীয়াকে ন আচলতে বেছি মানুহ ঘৰ মানুহকেইটাই যাম দিয়া। ঘৰ মানুহকেই কাৰণ টাইমটো ধুনিয়াকে মিলি যায় হয়। অ' মানে বহুতৰ লগত একেলগে গ'লে চবৰে সময় সুবিধাবিলাক একেলগে নিমিলে যে।
নিমেলে, এইটো যাওঁ, নাযাওঁ কৰি থাকে।
অ', সেইটো কাৰণে আমিখিনিয়ে যামগৈ আৰু নো? আমি কেইটাই মিলি পেলাই টাইমটো মিলাই পেলাই। ধুনীয়াকে সেইটোকে কৰিম দিয়া
তাকে কৰিব লাগিব। অ' আকৌ বেলেগ মানুহ লগ ধৰি থাকিলে দিগদাৰহে হয়।
অ নিমিলে নহয়। ফৰ হুইলাৰ চোৱা আমি কেইজনীয়ে গলে আমি ধৰি লোৱা এটা ৰুম ললো বা দুটা ৰুম ললো তেনেকে কৰি মানে ধৰি লও থাকিব পাৰিম ন কিন্তু বহুত গ'লে ৰুমো বেছি যি লাগে একেলগেতো বহুতকেইটা ৰুম বুকো কৰিব পৰা নাযায় ন। দিগদাৰ হয় সেইটো কাৰণে। ত' সেইকাৰণে আমি ধৰি অলপ মিলি কৰি পেলাই আমি খিনিয়ে যামগৈ আৰু দিয়া ন। ফুৰিও আহিম। এটা জেগা চাইও আহিম। কোনটো জেগা গ'লে ভাল হয় ভাবি চিন্তি লৈ ন।
উম।
যাম আৰু। এতিয়া কি ভাত আছে কিবা ভাজি চজি বনাবা নে নবনোৱা?
অহ চামচুং।
বনাবা আৰু, দিয়া ঠিকে আছে দিয়া, ময়ো ভাত বনাই লওঁ গ হ'ব দিয়া।